হেল্ল'
অ', শুনা পাইছানে?
কোৱা। উম, পাৰিবা।
এইকেদিন ফোন কৰাই নহ'ল জানানে। উহু হেল্লো। তাকে মানে এবাৰ দুইদিনৰ তা মানে এইবাৰ দুই দিনৰ ঢালাই প্ৰগ্ৰাম কৰি দিছে ন? ৰবিবাৰ আৰু সোমবাৰ।
পৰিল।
হা কি কৈছা?
সদিনা বতৰো বেয়া আছিল ন
অ', হেইটো হেইটো। আৰু ৰবিবাৰে হ'লে মানে ঢাল ৰবিবাৰে ঢালাই হলে মানে গাড়ী বিলাক বহুত সোনকালে আহে ইমান যাম চাম নাথাকে ন' ব্ৰিজত
উম।
আৰু এতিয়াতো এটা ব্ৰিজে কৰি দিছে। এটা শৰাইঘাট ব্ৰিজটো বন্ধ ন?
অ', সেইটো ব্ৰিজ বন্ধ আছে, এইটো খোলা আছে অ'কোন ফালে কোন আছে
অ', পুৰণা মানে পোৱা নতুন যোনটো এল এন টি য়ে বনাইছিলে এইটো খোলা আছে।
হো, হো।
টোৰ তাৰ তাতে মানে দুটা বনাই দিছে ন? আহা যোৱা দুইটা বনাই দিছে।
অ'।
এইটো কাৰণে মানে সোমবাৰে দিগদাৰ হৈ গৈছিলে আমাৰ ঢালাই বহুত দেৰি দেৰিকে আহিছে। ৰাতিপুৱা চাৰিটা বজাত ঘৰত আহি পাইছোঁ।
এয়ে ইমান দেৰি
বহুত দেৰি
দেৰি
মানে ৰবিবাৰেটো ঠিকেই আছিলে। আঠটা চাৰে আঠটা মানত শেষ হৈ গৈছিলে। নটা মানত ঘৰত আহি গৈছোঁ।
অ'।
ঘৰত আহি মানে আ' খানা পিনা খাই কিনে আৰামছে শুই গৈছিলোঁ।
উম।
তাৰপিছত, মানে আমাৰ দেৰিকে ষ্টাৰ্টো হৈছে ন অ' চাৰিট, চাৰিটা মানত ষ্টাৰ্টে হৈছে আৰু জালাই সোমবাৰে
অ', অ'।
কাৰণ অ' ৰাতিপুৱা বৰষুণ দি দিছিলে, বৰষুণ ৰখাই নাই ৰখাই নাই। তাৰপিছতে-তাৰপিছত আৰু চাৰিটা বজাত ষ্টাৰ্ট হৈছে। আৰু পাম্পু, পাম্পু আহা নাছিলে। পাম্পটো দেৰিকে আহিছে।
উম।
তাৰপিছত পাইপ লাইনৰ মানুহো দেৰিকে আহিছে। পাইপ লাইনৰ মানুহ পাইপ ফিট কৰিছে। তাৰপিছত হে গাড়ী লডিং দিছে ন', খানাপাৰাত।
অ'।
তেতিয়া তেনেকে আহিছে। নহ'লেতো সোনকালে হ'লে হয়। আৰু লাষ্টত আমাৰ মানে অকণমান অ' কম কম পৰি গৈছিলে, যোৱাবাৰ মানে আমাৰ আ, কেইটা থাৰ্টি ছ-ছিক্সটা গাড়ী লাগিছিলে, মানে থাৰটি ফাইভ আৰু আধা গাড়ী লাগিছিলে। ছিলে হা। এইবাৰ মানে থাৰ্টি ছেভেনটা গাড়ী লাগিছে।
উম।
সেইটো কাৰণে মানে থাৰ্টি ছিক্সটো আহি পাইছে। থাৰ্টি ছিক্সটো খালিও হৈ গ'ল, তথাপিও মানে আমাৰ এৰিয়া বাচি গৈছে ঢালাইৰ পৰা। তাৰপিছত আকৌ আকৌ ফোন কৰিছে, ফোন কৰি কেনে আৰু মাল অৰ্ডাৰ দিছে। অৰ্ডাৰ দি কেনে তাৰপিছত থাৰ্টি চেভেন নাম্বাৰ খন আহিছে, আমি ভাবিছোঁ থাৰ্টি চেভেন নাম্বাৰখন বাচিব বুলি। থাৰ্টি ছেভেন নাম্বাৰখন বাচাই নাই।
উম, হুম।
তেনেকেই মানে বহুত দেৰি হৈ গ'ল, কমেও ৰাতি আ-তিন আ-কিমানটা। আ আঢ়া-আঢ়াইটা নে দুটা বজাত অৰ্ডাৰ হে দিছে ৰাতি।
উম, উম।
তাৰপিছত আহোঁতে-আহোঁতে এই কিম-কেইটা তিনটাই বাজিল। তাৰ চাৰে তিনটা বাজাত ঢালাইটো কমপ্লিট হৈছে। তাতে চব কমপ্লিট-চমপ্লিট কৰাই মেলি চাৰিটা বাজাত ঘৰত আহিছোঁ।
উম।
এ তাৰপিছত যোৱাকালিও আৰু অ-ভাগৰ লাগি গৈছে। খানাপাৰাত গৈছোঁ। উঠিছোঁ বাৰু দছটা বাজাত চাৰিটা বাজাত শুই কেনে। গৰম ন' বহুত, শুবই পৰা নাই। তাৰপিছত
সেয়াই মানে, বতৰটো বেয়া ন' বহুত।
তাকেইতো, বৰষুণ দি আছে।
ইয়াতে জানা, আজি ৰাতিপুৱা বৰষুণ হা, ঠিক ধৰা ন নটা মানলৈকে বৰষূণ, তাৰ পাছত ৰ'দ আৰু একদম, দি-দি এতিয়া আকৌ উম, অলপ আগৰ পৰা বৰষুণ, ধৰা চাৰে চাৰিটা পাঁচটা মানৰ পৰা।
ইয়াতেও ছেম তেনেকুৱাই তেনেকে বহুত অ', মানে গাটোও বেয়া লগাই দিছে তেনেকুৱাই
অ',
কি কবা আপাৰ আছামতটো বোলে আ, বানপানী হৈছে
উম, শিৱসাগৰত মানে বানপানী হৈয়ে পোৱা নাছিলে কিন্তু এইবাৰ তাতেই বানপানী হৈছে
হয়, নেকি ৰিল কেইটামান আহি আছে মোৰ তাত বহুত বহুত মানুহৰ ঘৰ ডুবি গৈছে পুৰা ডুবি গৈছে বোলে
অ', মথাউৰি ভাঙিছে যে, উম,
ইমান-ইমান, এবাৰ ইমান বেয়া কিয় হৈছে?
নহয় তাতে সেই নদী বান্ধবোৰ ঠিক হে নাছিল চাগে
আ,
সেইকাৰণে
এ আমাৰ চিষ্টেমবোৰো বেয়া ন' নালা চালা বনায় ভালকে নবনায় আধা আধুৰা এৰি থৈ দিয়ে এইটো কাৰণেও বহুত বানপানী হয় হেল্ল'
এই, মথাউৰিৰ কাৰণেই অ, শুনি আছা? সেই মথাউৰি কাৰণেই চাগে
তাতেতো মাথাউৰি কাৰণে আৰু আমাৰ ইয়াতে টো ৰাস্তাও ইমান ওখ কৰি দিছে
উম,
অ',
অ', ৰাস্তা বোৰ ওখ কৰি দিছে ন
বহুত ওখ কৰিছে পুৰা পানী মানে এই তলত আহি যায় তলত আহ আমাৰ কোম্পানীটো মানে আগতে ডুবাই নাছিলে
অ',
এতিয়াতো মানে ইমান ডাউন হৈ গৈছে যে ডুবি যায় পানী একদম আঁঠুলয় পানী
উম, হৈছে ইয়াতো বহুত হৈছে
এতিয়াও মানে নটিফিকেশ্যন আহি আছে বৰষুণৰ
উম, মোৰো আহি আছে আৰু জি এম ডি পৰাটো মেছেজ আহিবই
তাকেইেতো
আহে ন' তোমালোকৰ?
আহে, আহে
উম,
দু, দুটা-দুটা চিম আছে ন' দুইটাতে দিয়ে এনেকুৱা আহি থাকে। কবা
উম,
আৰু কোৱা খবৰ পাতি ভাল?
আছো। আছো। তোমাৰ ভাল?
মোৰো ঠিকেই আছে।
অ'হ।
ডিনাৰ কৰিলা?
নাই নাই ক আছোঁ। হেল্ল' সেকাৰণে মানে নকৰিলো আৰু
আচ্ছা। আচ্ছা। আজি- উম। শুনি আছোঁ। শুনি আছোঁ। আজি টিউশ্যন পঢ়াব যোৱা নাই?
গ'লো। আহিলোংগৈ।
নাই যোৱা?
আহিলো।
আচ্ছা। আচ্ছা। আহিলা।
আহিলো। অকমান আগত গৈ আহিলো। মই ৰাতিপুৱাৰ পৰা কৰিলো মানে।
আচ্ছা। আচ্ছা। এই মানে দিক গধূলা অকণমান দিগদাৰে দিয়া। অহ। আৰু গৰম বন্ধও চলি আছে ন।
উম।
উম ভালে। ৰাতিপুৱা কৰাই আছা।
উম।
তুমি কিমান দূৰ -দূৰত যোৱা নেকি বহুত?
অলপ দূৰ যাওঁ। নোযোৱা নহয় কিন্তু!
উম। তোমালোকৰ তাৰ পৰাতো ভৰলু সিদিনাখন কৈছ -ছিলা ভৰলুত যোৱা বুলি। ভৰলুও তোমালোকৰ তাৰ পৰা কম দূৰ নহয়।
উম যাওঁ। ভৰলুও যাওঁ।
উম
আৰু, কি বনাইছিলে আজি?
দালি, ভাত সেয়াই এ
আচ্ছা।
ঠিকে আছে।
-পিটিকা। মই মানে সেইবোৰে বেছিকে ভাল পা
আমাৰ, উম। আমাৰো আজি পনীৰ বনোৱা কথা আছি -লে মই তাৰপিছত আহি গলো। মায়ে
নহয় মানে, মাছ -চাছ নাখাওঁ যে।
উম। আমাৰো মানে এই পনীৰ বনোৱা কথা আছিলে, হা তাৰপিছত মই আৰু আহি গলোঁ ঘৰত। মায়ে অহা পিছত কৈছে। তাৰপিছত মোৰ এতিয়া যাব ইচ্ছা নগ'ল ন -বজাৰত। তাৰপিছত মই কলো, আজি কিবা বেলেগ বনাই লোৱা। কালি লৈ আহিম বুলি পেলাই। তেনেকে এতিয়া কালি আনিম আৰু। আজি আক' কি বা বনাইছে, ময়ো গম পোৱা নাই। ৰেষ্টে কৰি আছো। আৰু ঢালাই প্ৰগ্ৰাম আছেই ৰবিবাৰে
হুহ।
হেল্ল' আৰু ৰবিবাৰে ঢালাই আছে। উম। কলম ধালাই হয়তো। ৰবিবাৰে হ'ব। আচ্ছা, মই তোমাক পিছত ফোন কৰি আছো। ত' হা। মায়ে মাতি আছে
তুমি মানে ডিনাৰ নাই কৰা এতিয়াও? অ'হ কো